হয় নমস্কাৰ।
অ' নমস্কাৰ। কোৱা?
হয় কেনেকুৱা খবৰ খাতি ঠিকে আছ নহয়? হয় মোৰো আছো আৰু তেনেকে এই ইমান গৰম দিছে তাক তাকে মা আপোনাৰ বিজুলীটোও কাটি থৈ দিছে তোমাৰ। অকনমান আ বাহিৰত আহি পেলাই ইমান এটা ধুনীয়া হাৱা ইমান এটা ধুনীয়া পৰিৱেশ তাকে অকনমান বোলো।
হয় হয়, মোৰ এই ঘৰৰ ওচৰত তেনেকে হেৰিয়াত এটা আছে জলাশয় এটা আছে তাৰ ওচৰতে অলপ বহ আছোঁ আকাশত মানে এনেকুৱা খৰ মাৰিছে নহয়। ডাৱৰ গিছপৰা মানে চাবলগীয়া হৈছে আৰু।
তাকে সে তোমালোকৰ ফালৰ আকৌ সেই। জলাশয়তোত বহিবলে বহুত ভাল মই আকৌ সেইটো নাম শুনিছিলোঁ হেই বিজিত পুল হেনোঁ।
হয় হয় বিজিতপুল মাছ। নিপুল বুলি কয় সিহঁতৰ মানে প্ৰেমৰ গাঁথাৰে লিখিত বিজিত আৰু মাজনীৰ। এ প্ৰেমৰ।
হয় হয় আচলতে সেই মই শুনিছিলোঁ মাজত। তোমালোকে হেনো সেই ভোগালী বিহুত হেনো পুলতো হে সেহতৰ অমৰ গাথা প্ৰেমৰ কাহিনী হেনো লিখি থৈছে ছিলা হেৰি বুলি বিজিত লক মাজনী বুলি হেনো অমৰ হৌক সিহঁতৰ প্ৰেম কাহিনী। অ তাপা হেনো সিহঁতি হেনো মুচি পেলালে গোটেই পৰিৱেশটো হেনো বৰ ভীষণ হৈ গৈছিলে।
হয় আমাৰ শ্ৰীমান হিমাংশু বৰা আৰু- মই মানে এনেকে ঘৰৰ পৰা কিছুমান ৰং তুলিকা আনি পেলাই আমি ৰাস্তাত তেখেতলোকৰ প্ৰেমৰ গাথা লিখিত আকাৰে লিখি থৈছিলোঁ। আৰু হয়তো কিছুমান মানুহৰ চকু চৰহা মানুহে হয়তো সেইবোৰ ৰাস্তাৰ। পৰা মচি পেলালে হয় সেয়া আচলতে ৰং মোচা নাছিলে জুই হেৰি বিজিত আৰু মাজনীৰ প্ৰেম কাথা তেখেতলোকে প্ৰেমটো আধাতে মানে মাৰি পেলালে।
তোকে মানেহেই এম ই স্কুলৰ পৰা চুৰু হেৰি হোৱাখিনি মানে ৰং যোনখিনি বাঢ়িছিলে ৰং কৰি। সেই ৰং খিনিও উঠাইছিলা তাৰ পিছতে সেই কথাটো হ'ল। কি মোৰ মতে মানে মাজনী বোলা মানে মানুহ জনি অকনমান চাগে হলি গলি আছে বেলেগৰ লগত। সেইটো কাৰণেহে মানে আকৌ তাই মানে বেপাৰতটো নচলিব যে সেইটো কাৰণে চাগে সেই বিজিত আও মাজনী। হেৰি মানে যোনখিনি নাম আছিলে। এ গম পালে আকৌ বেয়া কথা হ'ব সমাজে সেইটো কাৰণে মুচি পেলালে। আৰু তাতে ইমান এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল ইমান এটা উত্তপ্ত পৰিৱেশ। সৃষ্টি হ'ল মানে ক'লৈ যাওঁ কি কৰো হোৱা নাছিলে জানোঁ?
হয় হয় হয় আৰু এটা কথা মই ভাবোঁ কি যে আচলতে মাজনীৰ যিটো চেহেৰা গাঁথোন যিটো যেনেকে মুখনৰ আকৃতিটো মিকি মাউচটো মিকি মানে মিকি মিকি মানে মিকি এইটো কি নিগনিটোৰ নিচিনা নিচিনা আৰু দাঁতকেইটা আগ দাঁতকেইটা ওলাই পেলাই যেনেকে কলা মূলা যিটো হেৰি- ফদলা চেহেৰা। সেই চেহেৰাটো লৈ তেখেতে যিটো বেপাৰ কৰে সেইটো বেপাৰ আচলতে তেখেতৰ কাৰণে উপযোগী নহয়। আৰু হয়তো তেখেতৰ। চেহেৰা দেখি কোনো মতা বা বুঢ়া মানুহ এজন হ'লেও মানে মুগ্ধ নহয় মোৰ মতে মই তেনেকুৱা ভাবোঁ।
হয় আচলতে কথাটো ময়ো তেনেকে ভাবোঁ বাৰু। কিন্তু সমাজত কৈ দিয়া কোৱা কথা উৰা বাতৰি নিচিনা এতিয়া আমিনো কি কৰিব পাৰোঁ তাত। বাকী সিহঁতৰ ঘৰ গোটেই কেইটা বোলে পয়া লগা বাপেকো পয়া লগা আকৌ এটা হেনো সৰুটোৰ নাম ভোজ খোৱা সেটো ভোজ খেৰ খেৰ ঘূৰি ফুৰে হেনো যতে ত'তে আকৌ আপোনাৰ মাজুতো হেনো এনেকুৱা মানে মাজুত তোয়ে আপোনাৰ আহ কিবা হেনো মানে কিবা বানান খিনি শুদ্ধকে নিলিখে হেনোঁ। তাৰপিছতে তেনেকেই হেনো হেৰিয়াত এই হায়াৰ ছেকেণ্ডৰী পৰীক্ষাত মানে উচ্চ যোনটো শিক্ষা। হাই স্কুলত কি বুলি কয় এইটো শিক্ষান্ত পৰীক্ষা যোনটো সেইটোত হেনোঁ। যেনে তেনে ষ্টাৰটো পালে হেনোঁ তেনেকেই স্পেলিং নজনাকে বানান নজনাকে পৰীক্ষা দি। তাৰ পা সেনু ডাঙৰটো কৌলা। জগৰ বুলি কয় গোটেই হেনো য'তে ত'তে মেৰিয়াই থাকে হেৰি ছোৱালী পালে বোলে বেছিকে মইয়াই মেৰিয়াবলে চাই হেনোঁ।
হয় হয় কথাটো হ'ল যে কি হ'ল ডাঙৰটোৰ নাম হৈছে ক'লা জগৰ আৰু মাজুটোৰ নাম হৈছে মানে চকৈ ফেটি। আৰু আপোনাৰ একেবাৰে সৰু। জনৰ নাম হৈছে ভোজ খোৱা ভুজ খোৱা বুলি ক'লে সি আচলতে অলপমান মনে মনে ভাল পায় কিন্তু মানুহক দেখুৱাই মানে সি অলপ। খঙা টো খঙা তাৰ মানে খং কৰা নিচিনা দে কিন্তু সি আচলতে ভোজ কতো নেৰে নমতা বিয়া নমতা ভোজ নমতা সকাম কতো নেৰে। আৰু তেওঁ এজনী ভগ্নী আছে যিজনীৰ নাম ভিতালী সেই নামটো হয়তো তেখেতৰ লগত উল্লেখ তেখেতৰ লগত মিলি গৈছে ভিতালী আৰু তেখেতে এজন নিজকে মানে সামাজিক মাধ্যমৰ লগত জড়িত এজন বিখ্যাত উম মানে বিখ্যাত অভিনেত্ৰী বুলি ভাবে আৰু আৰু তেখেতৰ মানে আগতকে অলপ যি কি নহওঁক অলপ ফুটনিটো বা যিটো অহংকাৰেই হয় বৃদ্ধি পাইছে।
হয় হয় আচলতে মানে কথাটো এনেকোৱা এই ভিতালী নামৰ যোনজনী ছোৱালীৰ কথা তুমি ক'লা সেইজনী বিষয়ে প্ৰথমতে ক'ব লাগিব। সি জনী মাজতে আমাৰ পাৰ্থদাক লাইন মাৰিছিলে নহয়। মানে অকনমান কিবা লিলিমাই কৰিব চাইছিল ছিলে এনেকে চিপছ দুপেটি নি পেলাই আমাৰ পাৰ্থ দাক দিছিলেগে এই ৰাস চলি থাকোতেনে ৰাসৰ ৰাসৰ যেতিয়া মানে অখৰা হৈ থাকে অখৰা কৰি থাকে তেতিয়াহেনো তাই মিছ মিছ মানে আমাৰ পাৰ্থদালে চাই থাকে সি আকৌ কথাটো মোক পিছতহে কৈছে এই ইমান এজনী সৰু চোৱা এতিয়া ক্লাছ এই শ্ৰেণী প্ৰথম প্ৰথম মানতে আছে হবলা পঞ্চম নে প্ৰথম তেনেকুৱাতে আছে এতিয়া সেইবোৰ কৰিবলৈ নো আজি দিনত দিন আছে নে এতিয়া ওঠৰ বছৰ যোনবিলাক তলৰ কৈশোৰ বুলি কোৱা হয় কৈশোৰ কালৰ যোন খিনি মানে হেৰি তেওঁলোকক এতিয়া প্ৰেম কৰিলে সেইটো এটা অপৰাধ বুলি কয়। এতিয়া সেই ছোৱালীজনীক সেই পিটি কুটি ছোৱালীজনী বাৰু এইবোৰ কৰিবলৈ দিন আছে নাই। আৰু তুমি কথা এটা গম পোৱা নে নোপোৱা এই যোনটো ভোজ খোৱা যে সেই ভোজ খোৱা যোনটো মানে উপাধি সেই ভোজখুৱাটো দিলে সেইটো আচলতে সেই পা কি বুলি কয় মাধৱদেৱ প্ৰাথমিক বিদ্য়ালয়ৰ প্ৰধান শিক্ষক জন
আপুনি এতিয়া হয় আমাৰ মাননীয় টিলুচন ছাৰ হয় হয়। হয় হয় আৰু মানে ভিতালীৰ কথাটো ক'বলৈ গ'লে তোমাক এনে তাই এজনী কেনেকুৱা প্ৰকৃতিৰ মানুহ হয় তাই আচলতে আমাৰ ৰাসৰ যিটো এটা পবিত্ৰ অনুষ্ঠান সেই হয়তো আমাৰ পাৰ্থত দাও এজন মানুহজন বহুত মানে মই ভাল বুলি নকওঁ তেখেতো অলপ ছোৱালীৰ প্ৰতি অলপ আকৰ্ষিত হয় সৰু ডাঙৰ চাবলে নাই উম হয় আৰু তেখেতৰ মানে এনে এজনী ছোৱালীৰ লগত তাক ভাল আহ কথা পাতি আছিল আৰু হেৰি আহি পেলাই মানে এই ভিতালী কলিতা নামৰ ছোৱালীজনীয়ে মানে এ পেকেট চিপছৰ পেকেট তেওঁৰ হাতত তুলি দি পেলাই মানে মিচিককে হাঁহি এটা মাৰি তেওঁ পালে মনোমুগ্ধ কৰিবলৈ চ চাইছিল। কিন্তু হয়তো তাই অকমানকে সফলো হ'ল কাৰণ কিয়নো আমি ধলপুৰত ৰাসৰ যিটো অনুষ্ঠান আছিল তালৈ যাওঁনে আমি সকলোবিলাক আমাৰ সিহঁতৰ ঘৰ মানে পাৰ্থৰ দাদাহঁতৰ ঘৰলৈকে আমি গৈছিলোঁ ভাত সাজ খাবলৈ। আৰু তাত মানে তাই তালৈ চাই পেলাই যিটো অংগী ভংগী দি আছিল চকুৰ যিটোৰ পাক হয় বা মুখ ঘৰ যিটো ভাজ ভোজ সেইবোৰ দেখি মই মানে গতিকে মানে খঙা খঙা খং উঠিছিল কিয়নো যিহেতু হয় তাই এজনী বয়সত সৰু চ ছোৱালী আৰু তাই এনেকে এটা ডাঙৰ যিহেতু সি আমাতকে পাঁচ ছ বছৰ ডাঙৰ এইটো মই কোনোফালৰ পৰা শুদ্ধ কথা বুলি নাভাবোঁ হয় নহয় এইটো তুমি কোৱাচোন বাৰু।
হয় এইটোতো একেবাৰে এটা শুদ্ধ কথা নহয় কিয়নো মানে আমাৰ পাৰ্থব দা বয়সত আচলতে ইমান ডাঙৰ এতিয়া তেওঁৰ আপোনাৰ তোমাৰ ছাবিশ সাতাইশ বছৰ হৈ গ'ল। ইমান এটা ডাঙৰ বছৰীয়া ল'ৰা। এজনী পঞ্চম মান শ্ৰেণীত পঢ়ি থকা ছোৱালীৰ কাৰণে সেইটো আপোনাৰ সপোনৰো দিঠক বুলি ক'ব লাগিব আৰু মানে কথাটো এনে কোৱা যে তেনেকুৱা এজনী সৰু ছোৱালী ইমান এজনী পেটিকুলিৰ ছোৱালী তেওঁ মানে এজন কেনেকুৱা ডেকাক যদি ভাল পাব বিচাৰে সেইটো মানে সমাজেও মানি নলয় আৰু সেইটো মানে একেবাৰে গ্ৰহণযোগ্য। ক নহয় বুলি ক'ব লাগিব।
হয় হয় তেখেত আচলতে কোনো পধ্যে মানে সমাজত। স্বীকৃতি নাপায় এজন ভাল ছোৱালী হিচাপে বা ভাল এজনী যি হিচাপে গাঁওখনত। আৰু এই ক্ষেত্ৰত হয়তো, তেখেতৰ মাক বাপেক বা ককা আইতাক সকলেও মানে অকণমান শাসন কৰাটো উচিত যিহেতু, তেওঁৰ এজনী ছোৱালী হয় আৰু তাইৰ বয়স নিচেই, কম মানে আৰু সেই বয়সত মানে হয়তো ছোৱালীজনীক হাত ধৰি চলাব পাৰিলে মানে, পাছলে অলপ লাভজনক হ হ'ব বুলি মই ভাবোঁ। কাৰণ সময় আৰু সাপেক্ষে মানুহ বেয়া হ'বলৈ মানে,
নহ'ব আচলতে তুমি ঠিকেই কৈছা। কিন্তু মানে কথাটো এনেকুৱা হৈ পৰে এতিয়া চোৱা যদি মাক, আচলতে তেনেকুৱা ব্যৱসায়ৰ লগত জড়িত হয়। আকৌ বা ডাঙৰ ককায়েকৰ কথা যদি কওঁ সিও কলা অজগৰ। গোটেই মেৰিয়াও মেৰিয়াওকে থাকে ছোৱালী, ছোৱালী দেখিলিয় কথা পাতিবলৈ মন কৰে। আ ছোৱালী দেখিলে আচলতে আকৰ্ষিত হয়।
উম
ফলত মই জনামতে সেই সৰু যোনটো স ভোজ খোৱা আছিল সেই ভোজ খোৱা মানে এতিয়া দশমমান। তুমি পঢ়ি আছে সিও আ তোমাৰ। অ অ শ্ৰেণী অষ্টম নে সপ্তম মানত থাকোতেনেই ছোৱালী এজনীৰ লগত হেনো প্ৰেমৰ এনেদৰে। লিপ্ত হৈছিল বুলি মই জানোঁ। আকৌ আ মাজু যোনটো চকৰি ফেঁটী চকৰি ফেঁটীও তোমাৰ তেনেদৰে ধেৰ প্ৰেম কাহিনী আছে। গতিকে ইমান যেতিয়া গোটেই খিনিয় এনেদৰে প্ৰেমত। লিপ্ত হৈ আছে নে এটা বেয়া কামৰ লগত যোগ হৈ আছে গতিকে মই ভা, বো তেনেস্থলত সেই সৰু ছোৱালীজনীও তেনেকুৱা হ'বই আচলতে আগৰ গৰু যেনি যায় পিছৰ গৰুতো তেনিয়ে যাব।
আৰু এটা কথা আছিলে মানে কি আপু তুমি জানা নাই মই নাজানো কিন্তু মানে যি। আমি কৈ আছো ক'লা জগৰ মানে আমাৰ বিতুমন কলিতাদেৱ তেখেতে মানে আগৰ আগতে বহুল দিন আমাৰ অমিত বৰাৰ জীয়ৰী মানে নেঞ্চিমণি ব, বৰালে এখন প্ৰেম পত্ৰ প্ৰদান কৰিছিল আৰু তেখেতে হয় হয় এইটো কাহিনী হ'ল দিন। আৰু তেখেতে মানে অমিত বৰাদেৱক মানে জীয়েকে মানে দেখু, খাই দিলে আৰু তেতিয়া মানে সেই, গোটেই প্ৰেমৰ লীলাকিলাটো মানে ফাদিল হ'ল আৰু তেতিয়া হয়তো তেখেত। বহুত দিন এনেকৈ সেইফালে যাবলৈ সাহস কৰা নাছিলে আমাৰ,
পিছলাপাৰৰ চাইডে আচলতে পিছলাপাৰৰ ফালে হয় মানে কথাটো এনেকোৱা হেল্ল'